শুনিছা নে? হেল্ল' অ', শুনিছা নাই? অ', শুনিছো অ', মই কো শুনিছ অ', মইও শুনিছোঁ।
কি কৰি আছা? দুইজনীয়ে একেলগতে সুধিছোঁ। অকন খাই উঠি আহি বহিছোঁ। অ', ময়ো সেই চাহপানীকন খাই তাৰপৰা জুই কুৰা জ্বলাইছো। জ্বলাই পেলাই ভাতকেইটা উঠাই দিছোঁ। এই মানুহ জন কামৰ পৰা আহিছে তাৰপিছত দেউতাও
চাহ কন দিও লগে ভাগে খাওঁ।
অ', - অ', মই সে আকৌ ল'ৰা অকণমান পঢ়ালো। পঢ়ৱাই মেলি বোলো ভাতকেইটা বনাও, চৌকা জ্বলাইছো আৰু। পৰীক্ষা আছে লৰাটোৰ কাইলৈৰ পৰা। ভাত কিহে বনাব এতিয়া? ভাত জানো জুইকুৰা জ্বলাই ভাতকেইটা উঠাই থৈ আহিছো আঞ্জা ভাজি কিহে বনাওঁ, চিন্তা এতিয়া লৈকে নাই কৰা বাৰু। কৰিম আৰু কিহে বনাও জানো। মই বোলো সেই বহুত দিন হ'ল খবৰ এটা আৰু লোৱা নাই আৰু মানে এইকণ সময়তে ফোন কৰিলেহে কৰা এনে নেপাওৱে- সময়। অ', ইমান মাছ ওলাইছে ছে নহয় ঢকুৱাখানা ফালে বাইদেউ কৈছে এতিয়া, উজানা মাছ পানী বাঢ়িছে। যে এনেকুৱা মাছ ওলাইছে হেনো বাইদেউ কৈছে ধেৰ মাছ ওলাইছে।
ই আমা ফালে আকৌ মাছ এটা দেখিবলৈও নাই।
ইফালে আকৌ মাছ এটা দেখিবলৈও নাই। তাকে আমাৰ এইফালে মাছ নাই না বাইদেউ কৈছে ঐ ইমান মাছ ওলাইছে ঐ ইয়াত বোলে মানুহ বিলাকে উজানৰ মাছ। ধৰিছে ধুম ধাম ধৰিছে বোলো ভিনদেউ গল তাতে বোলে ভিনদেউ গ'ল টচ লাইট তিনিশ ট। কা দি টচ লাইট কিনি আনি হেনো উজানত মাছ ধৰিবলৈ গৈছে।
উম আমাৰ এইফালে আকৌ দে। খিবলৈও নাই নহয় মাছ এটা। আপোনালোকৰ ফালে মাছ চাছ ওলাইছে নাই।
পোৱালি কেইটামান পুহিছিলো ন তোমাৰ ফালে মাছ চাছ ওলাইছে নাই মাছ এই ফালে নাই ওলোৱা পানীয়ে শুকালে দেখোন আমা। ফালে এইফালে চাইডত আছে বাৰু চাইডলে সেই পানী। চাইডৰ পানীবোৰ আমাৰ আগফালে আহিবলৈ নোৱা হ'ল। আলি এটা দি দিলে যে। তাৰপৰা ইন্টাৰেষ্টিং কথা এটা শুনা আকৌ মই সেইফালৰ পৰা আহি পেলাই। আমাৰ ফালেও সেই অকমাণ বৰষ তেতিয়া পানী নৰৈয়েই। বেছিকে খুন্দিলেহে পানী ৰখে অহ মই শুনীয়া ফালে আমাৰ ফালৰ মানুহজনীয়ে হাঁহ পোৱালি বিচাৰি আহি ৰখি আছেহি নহয়। ক ফাল পা হেৰালে উম তাপা পৰা হাঁহ পোৱালি মোৰ আছে তেইশ। টা তাৰে এটা এতিয়া নাহিলেই বাইশটাহে আহিলে এতিয়া তেইশটা। নাহিলেই হয় তাপা মানুহজনীয়ে কৈছে মোৰ এটা নাই নহয় তোমাৰ ইয়াত। তাতে আছে নেকি চাবাচোন মই কৈছো মোৰ বাইশটাহে আহিছে হাঁহ পোৱালি মোৰ তেইশটা হাঁ। পোৱালি এটা নাই হে বোলোঁ। কৈছে নহয় এতিয়া খেলি মেলি কৰিছে আও ৰাতিপুৱা তুমি লেখিবাচোন মই‌বোলো আহিবা আপুনি ৰাতিপুৱা সাত। টা বজাত মই মেলো হাঁহ হিচাপ নিজে কৰিবহি মই কিন্তু অহ বাইশটাহে পাইছোঁ। মই বোলো মোৰ হাঁহ পোৱালি তেইশটা এটা নাই অহা এতিয়া বাইশ।
এ এইবিলাক পুহিলেও মানে আপোনাৰ কি কৈছো বহুত হেৰি আও।
কি কৈছে বহুত হেই অও তাকে মোৰ হাঁহ কেইটা লগত সিহঁত। আও হাঁহ নিজে আও হাঁহ কেইটা ক ক এজ।
এহ। আপুনি হাঁহ হেৰি নহয় পোৱালি কিনি আনিছে নে নে নিজে হেৰি ঘৰতে উমনি দিয়াইছিলে।
ত্ৰিশটা ওলাইছিলে নহয় জানো ত্ৰিশটা গৈ গৈ তেইশ। টাহে আছে এতিয়া। তেইশটো অহ তাকো এটা আজি নাহিলেই। তুমি বাও ভালকে শুনিছানে, ইক হৈ গৈছে মাতটো এতিয়া?
মো, আপোনাৰ মাতটো শুনিছোঁ বাও মোৰ মাতটোহে হেৰি হৈ আহিছে।
টো হে হেৰি হৈ আহিছে। মন, মই ধুনীয়াকে শুনিছোঁ ইক' নাই হোৱা। নাই, ইক' হৈ গৈছে বুলি কৈছিলে আপুনি আগতে বানী‌‌পানী‌‌য়ে হয় গোটেই মানে‌ ডুবো।
অহ। মোৰ সেই মোৰ মাতটো ইক' হৈ গৈছে।
মোৰ সেই মোৰ মাতটো ইক'। অহ'মোৰ ইক' নাই হোৱা দেখোন। অথনি এজনীয়ে কৈছিলে। আপোনাৰ ফোনটো যে ইক' হৈ হৈ যায় বুলি, সেইকাৰণে মই বোলো সুধিছো চোন। মো ফোনটো নাই হোৱা আকৌ ইক', মই ধুনীয়াকে শুনি আছোঁ।
অম, অহ। এ, হয়েই কেতিয়াবা, এই নেটৱৰ্কৰ প্ৰব্লেম হ'লে হয়েই অকমান অ।
হয়েই অকমান অ নেটৱৰ্কৰ যহত হৈছে, উম।
উম, বাকী খুড়াহঁত ঠিকে আছে?
ঠিকে আছে বাকী, খুড়াহঁত ঠিকেই আছে বাও।
উম, ঘৰৰ মাহঁতৰ ভালেই নহয়?
মাহঁতৰ ভাল ভাল। তাপা ভাতটো এতিয়া কিহে বনাবা? ঘৰলে গৈছেনে নাই? ঘৰলে নাই যোৱা। এতিয়া নাযাওঁ। একেবাৰে বিয়া এখন
অ', কেতিয়ালে আছে বিয়া?
বিয়া? বিয়াখন সাতৰ পিছতহে আমাক পাতিব নিকি, তোলনী বিয়া। জানো যদি ৰুবলে নহয়গে, তেতিয়া যাম আৰু, ৰুবলে হলেগে নাযাওঁ। মোৰ এতিয়া ভাত খাবলে, আজি কিয়? পেট ভৰিয়ে আছে দেখোন।
অহ।
খোৱা হল, কিবা-কিবি খালে? অ', বস্তাত ভাত খালোঁ।
অ', আজি ভাত খোৱা দেৰি আপোনালোকৰ?
এই ভাত খোৱা দেৰি আজি, আকৌ তাঁতখনো বাতি কৰি, নহলেই নহয় এয়া তাঁত বাতি। এ, কাইলে কি চিনেমা হয় এতিয়া, অ', তাঁতৰ চিনেমা।
আজি হেৰি চিনেমা চাবলৈ যোৱা কথা আছিলে আপোনাৰ। তাৰপিছত, সেইকাৰণে ময়ো ভাত পানীকেইটা সোনকালে বনালোঁ।
সেইকাৰণে ময়ো ভাত পানীকেইটা সোনকালে বনালোঁ। অ', চাৰে চাৰিটা
আপুনি বাইকত যাব নোৱাৰে নহয় তিতি পেলাই।
বাইকত যাব নোৱাৰে নহয় তিতি পেলাই। উম। তাপা এতিয়া চিনেমা চাবলৈ নোযোৱা? সেইকাৰণে যেনিবা হেৰি আজি, আজি কেঞ্চেলে কৰি দিম। নোৱাৰো, ল'ৰাটো লৈ পেলাই তিয়াই পেলাই, মই চিনেমা চাবলৈ যাব নোৱাৰো নহয়। আকৌ, গাড়ীত যোৱা কথাহে আছিলে।
গাড়ীত যোৱা কথা আছিলে, আকৌ মানে মানুহ সৰহ হৈ গ'ল যে।
অ', অ', সেইটো কথা।
গাড়ী মানে আপোনাৰ এখনে আকৌ, নধৰে নহ
নধৰে নহয় গোটেইখিনি গাড়ীত। অ', অ'। তাৰপা ডাঙৰ নবৌ গ'ল নহয়? ডাঙৰ নবৌ আছে জানো? চিনেমা চাবলে যাব জানো, নাযায় নহয়?
নাযায়, নাযায়।
নাযায়, নাযায়। অ'। ইহঁতৰ মাক পিতেক আৰু কোন কোন গৈছে? কাষৰ ঘৰৰ বোৱাৰীজনী গৈছেনে নাই?
উম, বোৱাৰীজনী নাই যোৱা।
উম। নাযায় নেকি? বোৱাৰী নাজায় কি? উম, নাযায় নাযায় সিহটি বেলেগ এদিনাখন যাব। আজি কেনচেল, যাব। তাৰ মানে আজি কেনচেল। আজি কেনচেল অ'। অ'। অ'। তাকে মই বুলো গলেই নেকি আকৌ বোলো খা খবৰো নাই পোৱা যে।
অ', নাই যোৱা, নাই যোৱা, যোৱা হলে কলোহেঁতেন।
যোৱা অ', তোমাৰ মানুহজনে গালি পাৰিব নে ফোন কৰি থাকিলে?
গালি তেনেকে নে পাৰে বাৰু এ ফোন নকৰোৱে দেখোন কেতিয়াবা কাচিত খবৰ এটা লোৱা হে
খবৰ এটা লোৱাহে মোক সোধে হে গম পাই ন তোমালোকৰ যে খুৰী হতে ফোন কৰে নে নকৰে খবৰ খাতি লয় নে নলয় অ
মানুহজনে মানে আপোনাৰ হেৰি
মানে মানে আপোনাৰ সেই ভাই ফোনত এনেকে কথা পাতি থাকিলে মানে খবৰ খাতি এটা লৈ থাকিলে অ বৰ ভাল পাই ন আৰু এতিয়া হেৰি
এতিয়া মানে কি হয় মই মানে এই ল'ৰা বহুত উৎপতীয়া নহয় ওচৰে ঘৰৰ ঘৰলে ওলাই যাওঁ মানে
লৈ যাও মানে
তাৰপিছত মোক কয় তুমি যে গৈ থাকা তোমাৰ আমাৰ ঘৰলৈ কোনোৱে নাহে মই কৈছোঁ তুমি কামলৈকে যোৱা ন এতিয়া আমাৰ ঘৰলৈ আহিলে নো তুমি কেনেক কেনেকে দেখিবা কোন আহিছে কোন নাই অহা
অ অ তুমি ডিউটি তে থাকা
অ তুমি ডিউটিতে থাকা কামৰ জেগাত থাকা মই তাকে কওঁ মানে ভাবে মানে আমাৰ ঘৰলৈকো মানুহ বিলাক আহিব লাগে মানে মোক এইটো কয়
এইটো কয়।
অকল যে তুমিযে গৈ সেইটো কয়।
আৰু দি নান
তাকেহে বাকী ঘৰলে যোৱা নাই?
মই ঘৰলে নাই যোৱা যাম আৰু কেইদিন মান পিছত
অ খেতি বাতি উঠাই লৈ যাব চাগে
যাব চাগে খেতি বাতি নথোৱাৰ আগতে এদিন যাম অ মানে হাতৰ চোৱা তোৱা খেদিয়ে আপাক মাৰি আহিমগে নেকি ঠিক নাই।
অ আমাৰ ফালেকো আহিব আকৌ ঘৰলে আহিলে
ঘৰলৈ আহিলে মানে যাম যাম তোমালোকৰ ঘৰলৈ যাম দেই ঘৰ ঘৰলে গলে মানে এপাক সোমাম বাৰু।
অ সোমাব সোমাব সেই আপোনালোকৰ ঘৰৰ পৰা মাৰিলে বেছি দূৰ নহয় নহয়
ঘৰ পৰা মাৰিলে বেছি দূৰ নহয় মই নি সেইফালে গলো আলহী আহিলে মোৰ ঘৰলৈ
অঁ
তাৰপিছতে আলহী বৰষুণ জাকত মই সেয়া কাষৰ বান্ধৱীজনী ঘৰতে সোমাই দিলো আৰু বৰষুণত কেনেকে তিতি তিতি আহো তাতে সোমাই তাৰ তাৰপিছত আলহী বিলাক গল গে হেনো সমিৰ
হয় অ, আৰু হেৰি অ, আলহী আপোনাৰ খবৰ নিদিয়াকে আলহী আহিলে বহুত দিগদাৰ হয় অ,
লে বহুত দিগদাৰ হয় অ, ফোন মাৰিছিলে মোৰ ঘৰত মবাইল থৈ গৈছো মিচ কল হৈ আছে।
অ, সেইটো কথা অ, তেতিয়াহ'লে আলহী গাত মানে দুখ
তেতিয়াহ'লে আলহী গাত মানে দুখ নাই আপোনাৰ গাতেই মোৰ গাতে দুখ মই মোবাইলত থৈ গলো যে মই মোবাইলত মানে চাৰ্জো নাই আকৌ বিশ পাৰ্চেন্টহে আছিলে তেতিয়া।
উম উ, এই কাৰেণ্টটো নাথাকেই আপোনাক কি কৈছো মোৰে এতিয়া ল'ৰাই ইমান আমনি কৰে মানে ফোনটোকে চাই থাকিবলে লাগে।
কৰে মানে ফোনটোকে চাই থাকিবলৈ লাগে আপোনাৰ এই যুদ্ধ চাবলে লাগিব ভাওনা এই বান্দৰ চাবলৈ লাগি গিব, অ অ অ, তাৰপিছত হেৰি মানে দুইজন কাষত মলে গুচি যায় যে মানে ফোন টোকে দি পেলাই অকমান যেন তেনে বহাই থওঁ আৰু কোনোবা এসময়ত।
মানে বহুত দিগদাৰ কৈছো নহয় ফোনটোত চাৰ্জে নেথাকে। কে মানে এ এ ৰ'দ আহিলেও উম ৰ'দ দিলেও চাৰ্জ নাথাকে বৰষুণ দিলেও চাৰ্জ নাথাকে মানে কাৰেণ্টটো নাথাকে যে।
সঁচাকে মানে কাৰেণ্টো নাথাকে যে বৰকে সেই মোবাইল টো নিদিবা চাবলে ল'-ছোৱালীক। অকণমান দেৰি চোৱাটো বেলেগ কথা বাৰু।
অ অ অ অ আ। তাকে নিদো বুলি ভাবিলেও মানে কি কৰিব এতিয়া কাম কেইটা কৰিবৰ কাৰণে দিব লগীয়া হৈ যায় যে।
দিবলগীয়া হৈ যায় যে উম উম তাকে কোনোবা এটা সময়ত দিবা অ, হেৰি মানে বৰকে হেৰি চাবলৈ দি নেথাকিবা।
তাকে এতিয়া আপোনালোকৰ ফালে বৰষুণ দি আছে নে?
বৰষুণ দি আছে নে? আমাৰ এইফালে বৰষুণ এজাক গ'লহি।
অ, আমাৰ ইয়াত এতিয়া দবা পিতা বৰষুণ কৈছো নহয়। আপোনাৰ বাহিৰলৈ ওলাবই নোৱাৰি একদমে মানে এনেকুৱা বৰষুণ দিছে নহয়। আহ অ অ।
অ, আমাৰ এইফালে বাৰু নাই দিয়া বাৰু বতৰটো এতিয়া অকমান এৰিছে।
তাকে মানুহজনক কৈছো ভাগ্যেহে সোমালেহি ঘৰ মানে এনেকুৱা বৰষুণ ঢালিছে।
সঁচা অ' অ' কি বাৰিষা মানে ভালকে পাতিলে এইবাৰ অ।
উম-উম, বতৰৰ কথা মানে ক'ব নোৱাৰি অ'।
নোৱাৰি অ'। অ, আমাৰ ইয়াতো পেলাইছে আৰু বৰষুণ। অ অ, পেলাইছে-পেলাইছে বৰষুণ। এটোপ দুটোপাল পেলাইছে আৰু আহিব মনটো ভাল নহয় বতৰৰ। মোৰ পিছফালৰ মানুহ ঘৰৰ ছোৱালীজনীয়ে ফোন এটা কৰি আছে বোলো কেলে বা ফোন কৰি আছে জানো তাইও। উম উ, ঠিক আছে হ'ব দিয়া অ অ উম।